হেল্ল' উম, ভালদৰে শুনা পাইছে ন? এ এনে শুই আছোঁ, অ।
উম উম।
চেনকা চা চেন চাৱা আহিছে না নাই?
হা।
ফ্ৰেন ছাউণ্ড আহিছে নে কি?
উম হু আহা নাই।
হুম। মই ভাবিছি আহিবি নেকি বুলি। ক'ত আছে।
মই চিৰিয়ত আছোঁ।
চিৰিতে আছে।
মেনে বহি আছো ইয়াতে, ৰুমৰ বহুত গৰম।
সেইটোৱে ফেন লৰিও ইমান গৰম।
হুহ।
ধূপ কে তাকে ইমান বেছি দিয়াচ নাই কে না।
মোৰ ওচৰত থকা লগৰ জনীয়ে পুৰা খিৰিকী খুলি দিয়ে। এ কাৰ্ট বুলি দিয়ে আৰু শুব। ভালকে শুব নাপাৰে।
উম উম ম ছাগলী পলে ন। অ। হেল্ল'।
উম।
এ কিবা কুলাৰত পানী ভৰাইছিলি তাৰপিছত মানে পানীহে অভাৰ ফ্ল' হৈ গ'ল। পৰি আছিল। উঞ্চা।
উম নিশ্চয়।
পানীপুৰি আছে।
হা!
পানী পুৰি আছে পিছা।
পানী পুৰি আছে।
পানী পৰি আছে কুলাৰত পানী ভৰাইছিলে। নাই কুলাৰত পানী পৰিছিলি।
আ।
পিছত মানে পানীটো অভাৰফ্ল' হৈয়ে থাকে না সেইকাৰণে পানীটো পুৰা তলতে
কি ভালদৰে শুনি পোৱা নাই?
এতিয়া শুনি পাইচা?
উম।
মানে কুলাৰত পানী ভৰাইছিল হাঁ।
উম।
তাৰপিছত পানীটো অভাৰফ্ল' হৈখিনি পানীটোৰ তলত পৰি গ'ল।
উম।
এতিয়া পানী পানী হৈ আছে মানে অলপ।
উম।
এতিয়া খৈ আছোঁ নাই।
আৰু
কি চব্জি খাইছ তেতিয়া?
হাঁ!
কি চব্জি খালো তেতিয়া?
উম কিবা ভাত কেৰেলা, আলু
আৰু?
কি কি আছিলে পাহৰিলো।
দালি।
উম, দালি আছিলে আৰু ৰাতি বাৰৰ চব্জি আছিলে চয়াবিন, আলু।
অঁ।
উ
ভালেছিলি যে ন।
হা?
ভালেই হৈছিলে কিজান টেষ্টি?
উম ভালকে শুনি পোৱা নাই।
ভালেই হৈছিলে কিজান কৈছিলো মই, টেষ্টেই হৈছিল চাগে ন?
অ', ৰাতিপুৱা অলপ ভাল আছিলে।
উম।
এতিয়াতো ভাত কেৰালাটো ভালকে সিজা নাই আৰু।
উম। গুটি-চুটি দি‌ দিছে ন ভাতকেৰেলা',
হম',
গুটি- চুটি দিয়ে থাকে ন ভাতকৰেলা',
এ', তোমাৰ মাতটো ভালকে শুনি পোৱা নাই, একদম সৰু-সৰু আহি আছে',
উম', নাই', মই কৈছোঁ, তাতে ভাতকেৰেলা যোৰ দিয়ে ন?
উম ',
এইটো গুটি- চুটি ডাইৰেক্ট দি চাগে', গুটিটো নোলাই কিজান?
হা', - হা',
শুনছা না- নাই এ ভাল দৰে?
হেল্ল',
ভাল দৰে শুনছা না নাই তুমি', হেল্ল', হেল্ল',
হেল্ল', -হেল্ল',
হেল্ল',
শুনছা নে নাই?
অ', এতিয়াও শুনিছোঁ ',
অ', মই কৈছোঁ, ভাতকেৰেলাটো দি ন?
উম',
ভাতকেৰেলা যে গুটি থাকে, সেই গুটিটো মানে নোলাই কিজান?
নোলালেও মানে ভালকে বনালেতো ভাল হয় ঘৰত', থাকা টাইম গুটি- চুটি, এ', -হ', -অ', এই ভাজি হ'লেও তেতিয়াতো খাই ভাল লাগে',
হুম', কিন্তু গুটিটো দিলে মই ভাল নালাগে, গুটিটো পুৰা ওলাব লাগে',
উম',
আৰু এইটো জানানা, কি বস্তুৰ মানে বেছি অহ', বনালে ভাল, এইটো বইল কৰিলে ভাল মানে', বইল ডাইৰেক্ট অ', গোতা- গোতাকে দিয়ে ন?
উম',
উম, এনেকুৱা বনালে মানে বেছি ভাল আৰু',
উম',
বনালে এনেকুৱা বনাব লাগে, ঘৰত-ঘৰত হ'লে টো এনেকুৱা বনাব', পাৰে কিন্তু তাতে আৰু হোষ্টেলত নো কোনে বনাব আৰু অহ', হম',
নিজে বনোৱা নিচিনাতো নহয় আৰু',
এনেতেই আৰু মানে বনালীয়েও ইমান ভালদৰে নিভিজে চাগে?
হুম',
ভাজিটো বেছি ভালদৰে নকৰে চাগে? সেইকাৰণে খাবও ভাল নালাগে',
উম', - উম',
ঘৰতো যাব পাৰিব ন পাবয়ে', হেল্ল',
উম',
কি কৰি আছে তুমি?
উম',
হা',
হুম',
কিবা চাওনে শুনা পাই আছোঁ মই কিবা-কিবি',
কি?
কিবা চাৱন আহি আছে?
কি ছাউণ্ড? কিহৰ ছাউণ্ড?
এই কিবা মেছেজ টাইপ কৰাৰ নিচিনা ছাউণ্ড।
উম নাই।
পানী খাই দি কি হৈ আছে?
হেল্ল'!
কি হৈ আছে? পানী খাই দে।
হেল্ল'!
শুনছানে নাই?
অঁ এতিয়া শুনিছো।
পানী খাই দি কৈছোঁ মই।
থো, পানী খাব গলে ৰুমত যাব লাগিব, ৰুম যাব আলচি লাগি আছে।
যা খাই আহিবি আৰু ইমান কেনেকুৱা হৈ আছে ছা?
ভাল হৈ গ'ল এতিয়া। হ'ব নিজে ভাল হৈ যাব কৈছো।
অঁ নিজে এতিয়া আৰু হৈ থাকিব নিজৰ বা কেতিয়া ভাল হ'ব?
বৰষুণ দিব চাগে পুৰা আন আন্ধাৰ হৈ আছে।
উম, এক চাইড।
এক চাইজ মানে এইপিন ইৰাণী চাইড পৰাও আন্ধাৰ আহি আছে আৰু এইফিনি চাইড অ কি কয় এইটো চাং ৰিজৰ্ট চাইড। এইখিনিৰ পৰা আহি আছে।
উম।
বৰষুণ, দিলে ভাল হ'ব গৰমটো অকপ ক অলপ কমি কমিব ন হয়। গৰমটো
হা, কি কম আৰু বেছ আজিতো বেছি লাগি আছে মোৰ গৰম।
বৰষুণ দিব চাগে সেইটো কাৰণে ইমা গৰম হৈ আছে, বৰষুণ দই দিয়াৰ ফল অকমান বেছিকে হয় ন?
উম
কিবা খাব মন গৈ আছে?
কি বস্তু?
কি খাব মন হৈ আছে।
উম,
কি খাব মন হৈ আছে?
হেল্ল'
কি খাব মন হৈ আছে কৈছো মই-
উম
হেল্ল'
উম
কি খাব মন গৈ আছে?
এইটোতো ক'ব নোৱাৰো বাচ কিবা- কিবি খাব মন গৈ আছে যি হলেও হওক, -
এতাতো ক, কি খাব মন গৈ আছে?
খাব পালে হল আৰু
উম এতিয়া গাহৰি চাহৰি খাব পালেত ঠিকছে খালা হৈ চাগ ন।
কিহে কিহে
গাহৰি
ভালকে শুনা নাই আ
গাহৰি, এতিয়া পালেতো ঠিকছে খালা হৈ চাকে কৈছোঁ মই গাহৰি, চিকেন যাচোন যাচোন পানী খাই আছোন যাচোন।
ঘ
এ একদম ঐতাচাৰ লাগি আছে মইয়ো যা খাই আহিবি অকমান একদম বেয়াকে শুনি আহিছোঁ শুনি আছোঁ।
শুনছা?
উম,
দিয়া কেও নপাই আছে ঘৰত
অ গৈ আছো খাই।
উ খাই আহিবি যা
উম হেল্লো
হেল্ল'
উম।
উম শুনছা এতিয়া।
উম।
উম খাই গিছে ন
ভাল হ'ব দে এতিয়া।
হেল্ল' উম উম পাছৰ অলপ পাছৰ কলকৰি আছে হা অ অ অ